হেল্ল'।
হয়।
হয় নমস্কাৰ।
হয়, হয়, হয় আছোঁ ভালে আছোঁ। এ আজি উম হল, হল।
অ', অহ মোৰো হৈছে উম।
অ', এতিয়া হয়, হয় এতিয়া যদি তুমি হেৰি এনে ফ্ৰী আছা তেতিয়া আমি কেইটামান বিষয়ৰ ওপৰত আলোচনা কৰোঁ নহয়নে।
অ', ঠিক আছে হ'ব।
হয়, হয় এতিয়া তুমি। এতিয়া ধৰি লোৱা এতিয়া আ আগৰ যুগৰ আৰু এতিয়াৰ আধুনিক যুগৰ- আমাৰ পঢ়া শুনাৰ পাৰ্থক্য তুমি কি দেখিছা মানে সেইটো ক'ব পাৰিবা নেকি অলপ।
হয়, হয় নিশ্চয়। এতিয়া পাৰ্থক্য বুলি ক'ব গলে মানে আমি একদম আৰম্ভণিৰ পৰা চাব লাগিব।
হয়, হয়।
অ', আদি যুগৰ বুলি ক'ব গ'লেতো আৰু তেতিয়া আগতে এতিয়াৰ যেনেকুৱা শিক্ষা ব্যৱস্থা তাৰ লগত বহুত বেলেগ আছিলে আৰু আপুনি চাগে গমেই পাই প্ৰথমতেটো আৰু স্কুল বা তেনেকুৱা বিদ্যালয়ৰ ব্যৱস্থা নাছিলে। আমিবোৰে তেতিয়া বা আমাৰ মানুহ বিলাকে গুৰুৰ ঘৰলৈ যায় গুৰু গৃহত - কৈ পেলাই শিক্ষা গ্ৰহণ কৰিছিল। আৰু গুৰু গৃহত - থাকিহে সম্পূৰ্ণ শিক্ষা মানে পঢ়া শুনাই হওঁক বা হাতৰ কামেই হওঁক - সকলোবিলাক শিক্ষাক গুৰু গৃহত থাকিয়ে গ্ৰহণ কৰিছিল।
হয় হয়।
এতিয়া কিন্তু তেনেকুৱা নহয় এতিয়াতো গমেই পাই চাগে আমি এতিয়া আনুষ্ঠানিক ভাৱে যিকোনো এ - টা শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব লাগে, আৰু নামভৰ্তি - কৰাৰ পিছতহে আমি এই শিক্ষা গ্ৰহণ কৰাৰ সুযোগটো পাওঁ বা স্বীকৃতি - পাও বা এই পৰি শিক্ষা গ্ৰহণৰ পিছত আমাৰ যিটো পৰীক্ষা ব্যৱস্থা আছে - পৰীক্ষা ব্যৱস্থাৰ পিছত আমাৰ এটা ফলাফল উলিয়াই দিয়ে তেনেকুৱা আগতে - আমি গুৰু গৃহত থাকিয়ে হওক বা কাৰোবাৰ ওচৰত গৈ পেলাই শিকি লৈ আহো আৰু তেনে- কুৱা কোনো অ স্বীকৃতি তেনেকুৱা নাছিলে যে সামাজিক স্বীকৃতি - কিবা তেনেকুৱা নাছিলে, এতিয়া যিহেতু প্ৰতিযোগিতাও চলিছে খুব প্ৰতিযোগি- তাৰ যোগ আৰু এতিয়া অ আৰু উম হয়। এতিয়া আমি আনুষ্ঠানিকভাৱে শিক্ষাটো লও আৰু অনানুষ্ঠানিক আছে বাৰু সেইটোও হয় যাৰ অসুবিধা আছে - ছে তেওঁলোকে অনানুষ্ঠানিক শিক্ষাও গ্ৰহণ কৰিব পাৰে দূৰ শিক্ষাও আছে। সুবিধা বহুত হৈছে, আৰু - তাৰ পিছত যেতিয়া ইয়াতে মানে - এ শিক্ষাৰ প্ৰসাৰ হল প্ৰসাৰৰ লগে লগে গমে পাই উন্নতিও যথেষ্ট হৈছে -
হয় হয়।
অ অ।
এতিয়া আগৰ আগৰ যুগৰ তুলনাত আজিকালিৰ যুগত আধুনিক যুগত বহুত - উন্নতি পথত আগবাঢ়িছে নহয় নে? এতিয়া ক'বলৈ গলে হয় -
তিৰ ক্ষেত্ৰতো চাব পাৰে আপুনি -
হয় হয়। এতিয়া এতিয়া আৰু মই ভাবো স্কুল যেনিবা বিদ্যালয়খন - আগত যেনেকুৱা গুৰু শি- গুৰুৰ ক্ষেত্ৰ গুৰু গুৰু গুৰুৰ চৰণত আমি ল'ব লগা হৈছিল নহয় নে? গুৰু গৃহ, সেইটো যুগৰ মানে অ - ক'বলৈ গ'লে অলপ বেছি ভাল আছিল বুলি ভাবোঁ আৰু মানে -
হয় হয়, কেৱল বিদ্যায়াই নহয় আমি হাতৰ বিদ্যা আচৰণ ব্যৱহাৰ মানে স - সকলো ফালৰ পৰা মানে শিকি অহা হয় আৰু উম।
সেইটো কাৰণে আগৰ প্ৰচেষ্টাতো সেইখিনি বহুত ভাল আছিল। তেনেও মানে এই এতিয়া আৰু আধুনিক যুগত আৰু সেইখিনি এতিয়া - কাম নিদিয়ে বাবে আমাৰ নতুন প্ৰচেছত নতুন আধুনিকতা - সৃষ্টি হৈ আহি আছে নহয় নে বাৰু?
আহিছে আৰু এই - হল এতিয়া মানে এবছৰ দুবছৰৰ পৰা মই জানিব পৰা মতে - আমাৰ শিক্ষাত মানে হাতৰ বিদ্যাৰ কাৰণে স্কিল চাবজেক্টবিলাক দিয়া হৈছে। অ- নাইন টেনৰ পৰা চাগে বা হায়াৰ ছেকেণ্ডাৰীতো আছে আমাৰ তাৰপিছত নাইন টেন তেনে- কুৱা স্কিল চাবজেক্ট দিয়া হৈছে যিবোৰ মানে কোনোবাই ব্যৱসায় কৰিব পৰাকে - বা গানৰ - কাৰণে হ‌ওক, নৃত্যৰ কাৰণে হ‌ওক বা আপোনাৰ ৰিটেইল যিবোৰৰ আ - ছে, তাৰ পিছত এগ্ৰিকালচাৰ, মানে প্ৰায়েই বোৰ বিভাগ এতিয়া মানে স্কিল চাব- জেক হিচাপে দিছে, সেইটো এ- টা ভাল হৈছে মই ভাবো তেনেকে আৰু উ আগতে তেনেকুৱা নাছিল বাৰু অ
হয় অকল আমি পঢ়ি শুনি যে ধৰি লওক এ কিছুমানে এ টকাৰ কাৰণে উচ্চ শিক ক্ষা ল'ব নোৱাৰে শিক্ষা গ্ৰহণ কৰিব নোৱাৰে সেইকাৰণে পিছ পৰি থাকিব লগা হৈছিল হয়নে
হৈছে হৈছে উম সেইটো হয় উম
এতিয়া আধু
আ আৰু মানে এতিয়া মানুহ বিলাকৰ মাজত কিছুমান ক্ষেত্ৰত মূল্যবধ কমি গৈছে আৰু মূল্যবধ কমি যোৱাৰ ফলতে অকমান আৰু কিছুমান অসুবিধাৰ সৃষ্টি হৈছে সমস্যা মানে সমাজৰ মাজত এটা মিলা প্ৰীতি কিছুমান ক্ষেত্ৰত কমি গৈছে আৰু তেনেকুৱা উম উ
এতিয়া আজিকালিৰ এই এই আধুনিক যুগত আৰু আজিকালি অনলাইনৰ প্ৰচেজি প্ৰচেছতো আমি বহুত শিকিব পৰা যায় নহয়নে
হয় হয় উম
হয়
কিন্তু এটা এ চাব পাৰে আপ পুনি আজিকালি মানে আ ল'ৰা ছোৱালী সৰুৰে পৰাই আৰু মানে অ যথেষ্ট খিনি কিন্তু বুজা পায় আৰু পঢ়াৰ ক্ষেত্ৰত সৰু পৰাই মানে ইমান বজা হৈ যায় সিহঁতৰ কাৰণে আগত তে বাৰু তেনেকুৱা নাছিলে বহুত ডাঙৰ বয়সলৈকে মানে আহ বহুত বয়স হৈ যায় তেতিয়াও মানে উফ মানে মুকলি ভাৱে খেলি থাকিছিল অ কিন আজিকালি তেনেকুৱা নাই এতিয়া সময়ৰ লগত মিলাব গৈ পেলাই বহুত বেচ ত আৰু ল'ৰা ছোৱালী বিলাকৰো সময় নাই আৰু মানে ডাঙৰ বিলাক ত নাইয়ে অ সৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰটো সময় নাই অলমান খেলি বলও চাগে ইমান সময় নাপায় টিউচন আৰ্ট আৰ্টৰ ক্লাছ আছে ইফালে বোলে ডান্স মিউজিক তেনেকুৱা আৰু মানে
হয় হয় উম মানে বহুত বুজা হৈ গ'ল আৰু মাথাত
হয় হয় কিন্তু কৰিব লাগিব সময় তেনেকুৱা আহিছে
এ আধুনিক আধুনিক যুগত আৰু নিজক যদি শিক্ষাৰ অৰ্হতা যদি গঢ়াই নুতুলও আমি তেতিয়া মানে বহুত পিছ পাৰি অ পিছ পৰি থাকিব লগা হয় নহয় নে ক'তবা গ'লেও আমি ধৰি লওক উ ট্ৰেভেলিং কৰোতেও আমাক পঢ়া শুনা লাগিবই বা ধৰি লওক হয় আমি খাদ্য বস্তু পাব খাবলৈও আজিকালি মানে বহুত চাই চিতি খাব লগা হয়
জানিব লাগিব নিজে হয় অ
উম
আৰু সেয়া শিক্ষাৰ জৰিয়তেহে সম্ভৱ মানুহে শিক্ষা পালেহে নিজৰ খোৱা লোৱা খিনিৰ প্ৰতি যত তন ৰাখিব পাৰিব কৰবালৈ গলেও নিজক সুৰক্ষিত ভাৱে লৈ যাব পাৰিব
হয় হয় এতিয়া এতিয়া এতিয়া চাওক আজিকালি এ অলপ ঘৰ পৰা ওলালেই মানে দৰকাৰ শিক্ষা অৰ্হতাৰ কাৰণ বেটেৰী গাড়ী ৰিক্সাত উঠিলেও বা ধৰি লোৱা ট্ৰেকাৰত উঠিলেও কিমান কিলোমিটাৰত যে কিমান টকা হ'ব বা পইচা হ'ব সেইখিনি মানে কিছ মানে ঘূৰাই পকাই-পকাই এ মানে থগাকাৰ চেষ্টা কৰে নহয় নে? হয়।
হয়। এইটো নিজক কে মানে অকমান জ্ঞান থাকিব লাগে আৰু মানে মানে এনে এনেকুৱা নহয় যে কেৱল অনুষ্ঠানত গৈ কিবা শিকে তেনেকুৱা নহয় সেইবোৰ মানে মানুহে ঘৰত বা নিজৰ অভিজ্ঞতাৰ পৰাও শিকে নহয় জীৱনটোত আগবঢ়ি যাব যিখিনি অভিজ্ঞতা পায় সেই অভিজ্ঞতাও কিন্তু মানুহক বহুত শিকায়। আৰু সময়েও শিকায় কেতিয়াবা সময়তকৈ আৰু দৰকাৰীটো একো নাই সেই সময়ে কেতিয়াবা আমাক শিকাই দিয়ে আৰু।
হয়-হয়, আপুনি-আপুনি ঠিকে কৈছে। আপুনি কথা কোৱাত মোৰ এটা মনত পৰিল এই যে কয় যে আমি যে সৰুতে পাইছিলোঁ
উ অঁ
ন মানে সেইটো কথাটো আমাৰ জীৱনৰ কাৰণে বহুত উপযুক্ত নহয় নে? দেখি শিক শিকে, শিকি-শিকি হেল্ল'-হেল্ল' শুনি পাইছা নে? অ-অ! আমি-আমি যে আহ আমি যে সৰুতে পাইছিলোঁ, এটা যে কথা শুনিছিলোঁ সেইটো কথা
হয়। উম! উম!
দেখি শিকে আৰু আমি হেৰি শুনি শিকো হয় নে? আমি তিনিটা-তিনিটাও আমাৰ নিজৰ হেৰিৰ কাৰণে জ্ঞান অৰ্হতাৰ কাৰণে প্ৰযোজ্য বুলি মই ভাবো আৰু। আমি কিচান এতিয়া আপুনি কোৱাৰ নিচিনা ধৰি লওক। আহ দেখি পেলাই আমি শিকিব পাৰো কিছুমান কথা বা শুনি পেলাই শিকিব পাৰোঁ বা ধৰি লওক কিছুমান অভিজ্ঞতা নহয় নে? আমি পঢ়া-শুনাৰ লগতে সেইকেইটা আমি নিজে জ্ঞান অৰ্হতা কৰিব পাৰোঁ বুলি মইয়ো ভাবো আৰু।
হয়-হয়, সেইটোৱেই প্ৰাচীন যুগতো তেনেকুৱাই ন, গুৰু-গুৰু গৃহত থাকোঁতে। গুৰুৱে মানে পঢ়া-শুনাৰ লগতে বাকী যি যি কাম কৰে যেনেক কেনেকুৱা আচৰণ কৰিছে ঘৰৰ মানুহৰ লগত। সমাজত সেইটোৱেই দেখা পায়, দেখা পাই পেলাই তাকেই শিকি আহে।
হয়-হয়।
আপোনাৰ কোনটো বেছি ভাল লাগে এতিয়াৰ ব্যৱস্থা ভাল লাগে এনে আগতে ভাল লাগিছে?
ক'বলৈ গ'লে একচুৱেলি মোৰ আগৰটো অলপ বেছি ভাল লাগিছিল। এতিয়াও-এতিয়াও যেনিবা বহুত উন্নত হৈছে তেনেহলেও মই আগৰ প্ৰচেছটো বেছি ভাল পাওঁ কাৰণ আগৰ-আগৰ প্ৰচেছ এভেইলেবল হ'ব লাগে আৰু যেনিবা আগতে বা কম আছিল সু-দূৰত বহুত দূৰত থাকিব লগা হৈছিল। আজিকালি গাঁৱে-গাঁৱে আছে বিদ্যালয় আছে। কিন্তু তাত কি শিক্ষক নাই? এল পি স্কুল এখন দি দিব বিদ্যালয় দিব, তাত এ এখন এলপি স্কুলত ক'ত বা এজন টিচাৰ মানে শিক্ষক ক'ত বা এজনী শিক্ষয়িত্ৰী। মানে তেনেকুৱা আছে সি তেনেকুৱা হলে মানে। আমাৰ ইমান চল্লিশ জনী বা চল্লিশটা ছাত্ৰ- ছাত্ৰীক এ এটা টিচাৰে বা ধৰি লওক এজনী শিক্ষয়িত্ৰীয়ে কেতিয়াও শিকাব নোৱাৰে মই বুলি ভাবো আৰু তেনেকুৱা। বিষয় হয় হয় বি তাই মাত্ৰ এটা নিদিয়ে তাত থাকিব তোমাৰ ইংৰাজ, থাকিব অসমীয়া, থাকিব আৰু গণিত, থাকিব বিজ্ঞান থাকিব তেনেকুৱা সাধাৰণ জ্ঞান মানে থাকে সেইখিনি মানে এজনী শি শিক্ষকে এজন শিক্ষকে বা এজনী শিক্ষয়িত্ৰীয়ে কেতিয়াও মানে। সটো পূৰণ কৰিব নোৱাৰে আৰু এতিয়া আৰু আধুনিক যুগত উম আধুনিক যুগত এনেুৱা। এনেকুৱা হ'ল মোবাইল দেখি দেখি আহ সৰু সৰু ছাত্ৰ সকলে মানে এই মোবাইলত হেৰি হ'ল এতিয়া এ তুমি নিশ্চয় গম পাইছা যে আজিকালি। পোচন বুলি এটা ওলাইছে নহয়নে। হয় অনলাইন এটেডেন্ট - দিব লাগে এতিয়া এতিয়া তুমি ভাবি আহ তুমি যেনিবা। গ'লে মানে গম পাবা। এতিয়া এটেণ্ডেঞ্চ কৰিবৰ কাৰণে সিহঁতৰ চাৰ্ভাৰৰ প্ৰব্লেম হয়। ইতিয়া সেই
উম
সেইটো চ কাৰণে সেইটো মোবাইল চোৱা দেখা। দেখা পাই পাই মানে ছাত্ৰ ছাত্ৰীসলে নে মোবাইলৰ লগত এতে চোৱা বুলিহে। মই অনুভৱ কৰিব পাৰিছো আৰু এতিয়া। আমাৰ সময়ো হৈ আহিল এতিয়া তোমাৰ লগত উম হয় সময়ো। হৈ আহিল তোমাৰ লগত কথা পাতি বহুত কথা জানিব পাৰিলোঁ ধন্যবাদ।
হয় হয় মোৰো ভাল লাগিল কথা পাতি অ ঠিক আছে ধন্যবাদ।